হেল্ল'। কি কৰি আছে?
মই এনে শুই আছোঁ।
হয় নেকি, ভাত খোৱা বোৱা হ'ল?
খালো ভাত চাত খাই এনে শুই আছো টোপনি যোৱা নাই আৰু মই এনে বাগৰি আছোঁ।
অ কি চব্জি দি খালা?
চব্জি মানে দালি বনালোঁ আৰু কণী ভাজিলোঁ পিঁয়াজ দি।
হয় নেকি।
পুৰি পেলাই ভাজিছোঁ আৰু
অ
তেনেকে বনালো।
অ পিছে হেৰি কণী কেনেকে বনাইছে।
কণীটো মানে পিয়াঁজ খিনি সৰু সৰুকে কাটি লৈছো লৈ তেলত এৰি দি। দিয়াৰ পিছত কেঁচা জলকীয়া কেঁচা জলকীয়া কাটি দিছোঁ আৰু অলপ মছলা চছলা দিছোঁ আৰু নিমখ জলকীয়া তেনেকৈ দি অ, দি লৈ তাৰপিছত অলপ ভাজা হোৱা পিছত কনীটো তাত, ভাঙি দিছো ভাঙি দিয়া পিছত আৰু অলপ ভাজিছো আৰু ভাজা পিছত সৰ সৰীয়া। হৈছে নহয় যেতিয়া নমাই দিছো আৰু
অ
পিছে এনে খবৰ বাতৰি ভাল আৰু
অ, খবৰ ভালে ইমান গৰম গৰমত মানে গা চা বেয়া লাগি গৈছেগৈ আৰু
অ সেইটো হয় বৰষুণো ধৰি আছে। বতাহো মাৰি আছে গৰমো বেছি মাৰি আছে।
অ উ বতাহ মাৰিছ চতি মাৰিলে বাহিৰত বহিব ভয় লাগে ন অকলে অকলে সেইটো কাৰণে বঢ়া নাই ভিতৰতে আছো। টো ফেনৰ তলত, কিন্তু ফেন বতাহটো ভাল নালাগে গৰম গৰম আহি থাকে।
আহ
আপুনি ভাত খালে?
উম এই মাত্ৰ খাই উঠিলো ভাত।
অঁ কি দি খালে?
মাছ বনাইছিলে। ভাত কেৰেলা শলাদ দিছিলে।
মাছ কি কৰিলে?
মাছ নাই নাই তেলত দি খোৱা নাই মাছ কেঁচাই বনাইছোঁ ভূণা বনাইছোঁ এই নহৰু পিয়াঁজ আদ আদা তেল মচলা এইবিলাক জিৰা এইবিলাক দি দি লৈ
উম উম
গোটেই মছলা খিনি পগাই পিছত মাছখিনি ঢালি দি ধুনীয়াকে শুনা বনোৱা গৈছে আৰু লগতে নেমু এপিচ লৈ লৈছো চো
আহ
খাইছো আৰু,, ভাল লাগে বহুত ভাল লাগে সেনেকে খালে।
উ কেচা অ কেঁচা ছাৰ মাছ বনালে খাই ভাল লাগে মছলাটো অলপ কাহা হ'ব লাগে আৰু ন?
অ এনে পাচলি হলে পাচলি হলে মাছটো অলপ ভাজি ল'ব লাগে আৰু উ ভাঙিও যায় আৰু খাই ভাল নালাগে। উ
অ' পাচলিৰ সোৱাদটো হয় কিন্তু মাছখিনিয়ে খাই ভাল নালাগে। কেঁচা কেঁচাকে পাচলিৰ লগত দিলে। মই তেনেকে বনাও ইমান কেঁচা খোৱা নাযায় আমাক, পাচলিৰ লগতে বনোৱা যায় যে তেলত অলপ ভাজি লওঁ আৰু
ভাজি লোৱাৰ পিছত এতিয়া মছলা চছলা সানি অকমান বেছিকে মছলা দিওঁ। আৰু মইও তৰকাৰীত দিলে খাব নোৱাৰোঁ এনেই খাই দিওঁ।
উম।
পাচলিৰ লগত দিলে খাব নোৱাৰো এনেই খাওঁ।
অ', অ'।
মাগাহঁতে খায় এই তেনেকৈ পাচলিৰ লগত দি। তেনেকে বনাই দিওঁ সিহঁতৰ কাৰণে। খাওঁ আৰু।
ছোৱালী ভাত খাই টোপনি গৈছে নাই, নোখোৱাকে টোপনি গৈছে।
অ', ছোৱালী ভাত খাইটো জিনি লৈছে আৰু যে কণী ভাজি পাইছে যে বহুত ভাল পাইছে তাই খাই। একদম কণী ভাজি থাকোতেই উম, জঁপিয়াই আছে। কনীৰ ভাজি খাব কনীৰ ভাজি দি ভাত খাব চবতকৈ আগতে খাই ল'লে, খাই লৈ ঘুৰি ফুৰিছে তাৰপিছত এতিয়া শুইদিছে খেলি থকা ছোৱালী আৰু। উম, পৰীক্ষা শেষ হ'ল আজি শেষ হৈছে আৰু। আজি পঢ়া নাই আৰু।
স্কুল বন্ধ দিছিলে নেকি?
গৰম বন্ধ দিছে নহয়, অ', গৰম বন্ধ দিছে। একমাহ দিছে আৰু এ গ্ৰোপত দিছে হেৰি বিলাক এইাৰ প্ৰশ্ন দিছে যে গৰম বন্ধ কৰিবলগীয়া কাম কিছুমান দিছে।
অ', অ'।
প্ৰত্যেকটো ছাবজেক্টৰে অলপ অলপ প্ৰশ্ন দিছে আৰু সিহঁতে অ', শিক্ষক বিলাকে সেইটো মানে ঘৰুৱা কাম দি দিছে সিহঁতৰ যাতে গৰম বন্ধত পঢ়াটোৰ পৰাও বঞ্চিত নহয় আৰু পঢ়াৰ লগত যাতে জড়িত থাকে আকৌ স্কুল খুলি স্কুল খুলিলে যাতে সিহঁতে পঢ়িব পাৰে পঢ়াটো পাহৰি নাযায়। সেই হিচাপে অলপ, অলপ প্ৰশ্ন দিছে আৰু
অ'।
ভাবিছে ভালে কৰিছে নিয়মটো মই ভালেই পাইছোঁ। অ', আমিও পাইছিলো আমাক ছমহীয়া হওক যিটো পৰীক্ষা হৈ যোৱাৰ পিছত বন্ধ দিয়ে সেই পৰীক্ষাৰ প্ৰশ্নখিনি আকৌ কৰিব দিয়ে। ঘৰতে চাই চাই কৰিব দিয়ে এতিয়া মানে বেলেগ বস্তু ন দিছে ইহঁতক আৰু
অ', গৰম বন্ধ দিছে যদি এবাৰ ঘূৰি যাব আহি। যিহেতু আমি চিনাকি মানুহ। ছোৱালীজনীক লৈ আহিব চাম আমিও।
চাই লওঁ বাৰু সময় পালে যাম গৰম বন্ধত এতিয়া কিবাকিবি কামো থাকে ন' সেই কামখিনিও পূৰা কৰিব লাগে থৈ দিয়া যায় গৰম বন্ধত কৰিম বুলিয়ে থৈ দিয়া যায়।
অ'।
গৰম বন্ধটো পোৱাৰ পিছত কামখিনি ওলাই লোৱা যায়। যে সময় পাইছোঁ এতিয়া কৰি দিওঁ, অ'। এনেকে চাই লওঁ যাবও পাৰোঁ।
ঠিকে আছে মই সেইটো কাৰণে কৈছো এদিন ঘুৰিগলে কি ক্ষতিটো আছে নহয় না এদিন দুদিন আৰু
ছোৱালীয়েও ভাল পাব।
অ ছোৱালীজনীয়ে ভাব এনেও স্কুলৰ পৰাতো ক'তো যাবয় নাপাই দেচোন বাৰু।
অহ স্কুলৰ পৰা যাবই নোৱাৰে। উম ক্লাছবিতাক আজিকালি চৰকাৰী স্কুল হ'লেও মানে ক্লাছ ক্ষতি কৰিব নি দিয়ে আৰু যদি । স্কুল ক্ষতি হৈ যায় তেতিয়াহ'লে শিক্ষক বিলাকে ঘৰৰ পৰা বিচাৰি লৈ যায়। আহি বিচাৰি বিচাৰি লৈ যায় হি অ। ক্ষতি কৰিব নোৱাৰে মানে সিহঁতে অসুবিধা অসুবিধা মানে ল'ৰা ছোৱালী বিলাকৰ কাৰণে সিহঁতে অসুবিধা পায় আৰু পঢ়া জীৱনত পঢ়াখিনিকে বাদ দি খেলি খেলা ধূলা কৰিব খোজে
অঁ অঁ অঁ।
হ'লেও সিহঁতে লাভ দিয়াচোন। পঢ়িব পাৰিলে শিক্ষকে আৰু ল'ৰা ছোৱালী নহ'লে কি কৰিনো থাকিব। ঘৰৰ পৰা লৈ লৈ যায় আহি ক্ষতি কৰিব নিদিয়ে আৰু কাৰোবাৰ যদি। তেতিয়াহ'লে নিজে। দিয়ে কোনোবা ল'ৰা ছোৱালী যদি অসুস্থ থাকে নিজেই। থৈ যায় সি ঘৰত এনেকুৱা স্কুলখন ভালেই। শিক্ষক বিলাকক ভাল বহ ধুনীয়া শিক্ষা দিয়ে অ।
শিক্ষা দিয়া অঁ। ভালেই নহ'লে স্কুলৰ ছাত্ৰ বিলাকো ভাল হ হ'ব তেতিয়াহে তে শিক্ষক যদি ভালে ভালেই হয়। তেতিয়াাহ'লে ছাত্ৰ বিলাকো ভাল হ'ব নহয় জানো,, আমাৰো এতিয়া হেৰি দিছে ছোৱালীজনী উম গৰম বন্ধ দিব কালি এখন মিটিং দিছে বাৰ বজাত যাব লাগিব গৰ হদ ধৰ ল'ৰা ছোৱালীক কেনেকে পঢ়াব লাগিব বা কেনেকে ৰাখিব লাগিব গৰম বন্ধৰচ তাৰ বিষয় লৈ কিবা এটা আলোচনা আৰু গম পোৱা নাই কি আলোচনা যাব লাগিব খালি তেতিয়াহে কাইলৈ গ যোৱাৰ পিছতহে গম পাম আৰু। কি হবি ফাল প আলোচনা কৰিছো।
অঁ অঁ আগতে এনেকৈ গৰম বন্ধ দিলে স্কুলৰ শিক্ষকবিলাকে লগ লাগি এটা মানে টিউচন পাতে যে টিউচনত দুখীয়া দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে যাতে হেৰি কৰিব পাৰে আৰু টিউচন কৰি ল'ৰা ছোৱালী খখিনি যাতে অলপ আগবাঢ়িব পাৰে সেইকেইদিন খুব টিউশ্যন কৰে একমাহ ধৰি আহ দুখীয়া দুখীয়া মানুহৰ ল'ৰা ছোৱালী বিলাক যায়।
হয় আমি স্কুল পঢ়ি থাকোতে আমাকো কৰিছিলে চাগে।
অ অ কৰিছিল আ আমাক কৰিছিলে। এতিয়া সেইটো চি সেইটো আছে নে নাজানো আৰু। তেনেকুৱা নিয়মতটো কিন্তু মানে হ'লে ভাল আৰু দু দুখীয়া মানুহখিনিয়ে অলপ সকাহ পায় যে সিহঁত টিউচনৰ পইচাটো নাথাকে ন? এক এমাহ যদি টিউশ্যন কোনোবাই ফ্ৰীকৈ কৰিব পাৰে বা বিনামূলীয়াকৈ কৰিব পাৰে। তেতিয়াহ'লে সিহঁতে অকণমান সহায় হয়। সহায় হয় পাঁচশ এহাজাৰ এই এনেকুৱা পইচা দি সবে কৰিব। ও নোৱাৰে টিচন।
অঁ অঁ। এই সেনেকুৱাই আৰু সেইবিলাক কৰিলে বহুত ভাল হয় সিহঁতেও আশীৰ্বাদ পাই দে। বাৰু।
অঁ। এতিয়া মিটিং দিছে যে তেনেকুৱা কথ বিলাক ওলালে ক'ব লাগে গাৰ্জেন বিলাকে যে আমাক এনে সুবিধা এটা দিলে ভাল হয়।
অঁ। সেই মিটিং কৰিব কালি যে কৰে তেতিয়াাহ'লে উল্লেখ কৰিব লাগিব। সেইবিলাক কথা সেইবিলাক বিষয় লৈ বলে যেতিয়া আলোচনা কৰে আৰু সেইবিলাক
আপোনালোকৰ যদি কিবা তেনেকা অসুবিধা আছে ক' দিব এই শিক্ষকিলাকে এতিয়া চৰ হলেও মানে অলপ দুখীয়া বিলাকৰ কাৰণে সহানুভূতি জনাই ন।
জনাই জনাই জনাই।
অঁ, জনাই বহুত খিনিয়ে জনাই। আৰু কাৰোবাৰ যদি ঘৰৰ ওচৰত শিক্ষক থাকে অলপ চাই চিতিও দিয়ে। যে মোৰ ওচৰতে আহিবি পঢ়িবি তেনেকুৱাও কয়। উ সেইখিনি মানে সহায় পোৱা যায় আৰু ওচৰত শিক্ষক
অ অ অ হয় সেইটো হয়।
উম। এতিয়া ছোৱালীজনীয়ে আছে নে শুই গ'ল।
শুলে ভাত পানী খালো আমি চবে একেলগে মই, ভাত পানী খাই পেলাই মোবাইল চাই আছিলো যে আপুনি ফোন মাৰি দিলে আৰু ৰিচিভ কৰিলো কৰি ব এতি অলপ কথা পাতো দুই এখন চিয়ে লো চাওঁ,
অ অ এ চাব লাগে মন মন বিলাক ভাল লাগে। এতিয়া ঘৰুৱা কিবা চিন্তাত পৰি, মনবিলাকো বেয়া লাগি থাকে তেতিয়া এইবিলাক মোবাইল চোবাইল চালে আৰু অলপ ভাল হয় আৰু মনটো।
অ এনেইতো ডেইলি চিৰিয়েল চাওে আৰু ন।
উ চোৱা যায় আৰু অঁ দিয়ক,
অ অ ঠিক আছে।
উম